হেল্ল হেল্ল হেল্ল' হেল্ল
উম
হেল্ল
অ
শুনা পাইছে নে আপুনি
অ শুনি আছো
অ' অপচন এটা তোমাক যে আছিল আৰু নেটৱৰ্কটো অন কৰা নাই মই শুনি পোৱা নাই চাগে
অ নেটৱৰ্ক প্ৰব্লেম হৈ আছে
অ এতিয়া আপোনাৰ এতিয়া আপোনাক আহ ফোন কৰাৰ মূল উদ্দেশ্যটো হৈছে এটা টপিকৰ বাবে আকৌ অ জানিব কাৰণে ফোন কৰা হল
মানে বুজি পোৱা নাই মানে ভালকৈ।
অ। আপোনালোকৰ মানে এটা টপিকৰ বাবে কথা পাতিবৰ কাৰণে ফোন কৰ ফোন কৰা হ'ল।
অ অ অ অ অ পাৰিম পাৰিম।
এতিয়া আচ্ছা, তোমালোকক মানে প্ৰকৃতিৰ যে আমাৰ কেনেকা চলি আছে বা কেনেকা কে কাৰণে বাছ এ আ কেনেকা বাছ কথা পাতিম।
অ, অ, ঠিক আছে হ'ব, বতৰ ন'প্ৰকৃতি অ, ঠিক আছে ই এতিয়াতো মানে অ, বচাবৰ কাৰণে তেওঁ বচা বচোৱাৰ কথা পাতিবৰ অ, কাৰণে আগতে কি হৈছে এইবিলাক কথা পতা ভাল হ'ব নেকি ন'?
হয়।
অ, এতিয়া মানে অ, যিটো প্ৰকৃতি ন' সেইটো মানে উম অলপ মানে দুখ লগা তেনেকুৱা হৈ গ'ল অৱস্থা। আ মানে গছ-গছনি কাট অ কটা বেছি হৈ গ'ল।
অ, সেইকাৰণে মানে ম অ, ধৰ ৰ'দ বিছি পৰি গ'ল গৰম বেছি দিয়া হৈ গ'ল তেনেকুৱা মানে হৈ গ'ল এ আ, আজিকালি। আগৰ দিনত মানে তেনেকুৱা নাছিলে কাৰণ অহ গছ-গছনি বহুত ৰোৱা আছিলে। আৰু মান জংঘল সেইবিলাক বহুত আছিলে অ আৰু গাড়ী-গুৰা সেইবোৰ মানে বেছি নাছিলে। সেইকাৰণে মানে যিটো আমাৰ অহ বতানৰ সেইবিলাক মানে বেছি বেয়া হোৱা নাছিলে সেইকাৰণে প্ৰকৃতি মানে ভালে আছিলে এতিয়া ক'ব গ'লে গছ-গছনিৰ কথাটোৱে মেইন কাৰণ। ত' সেইবিলাক মানে মোৰ বচাব কাৰণেতো গছ-গছনি উম বহুত ৰুব লাগিব। আৰু যিটো গাড়ী-গোৰা চলোৱা সেইবিলাক কমাই দিব লাগিব আৰু এহ এতিয়া কাৰখানা ন' কাৰখানা বহুত বেছি হৈ আছে আমাৰ মাজত। কোনটো কাৰখানা কাৰখানা এইবোলো এইবোৰ চলোৱা মানে অ কম কৰি দিব লাগিব কাৰখানা আমাক লাগিব। গাড়ী-গুৰা আমাক লাগিব কিন্তু মানে যিমান খিনি লাগে সিখিনি মানে আমি আহ চলাব লাগিব। আমি ব্যৱহাৰ কৰিব লাগিব ন' যেনেকৈ মানে অ যোনটো বচ স্তুবিলাক মানে নচল অ নচলালেও হৈ যায় সেইবোৰ মানে আমি নচলাকে চলিব লাগিব যেনেকে গাড়ী-গুৰা ন'গাড়ী গুৰা আমি অ যদি ওচৰৰ কত'বা আমি যাব লগা আছে যদিহে আমি খোজকাঢ়ি যাব পৰা হয় তেতিয়াহ'লে আমি খোজ কাৰি যাব পাৰে আৰু চাইকল ন, চাইকল ব্যৱহাৰ কৰিব পাৰো আমি। তেনেকুৱা মানে উম, আমাৰ প্ৰকৃতিৰ হয় ন, সেইবিলাক মানে বচাব পাৰে। অ' যিহেতু গাড়ীৰ পৰা যিটো ধোৱা ওলাই ন, সেইবোৰ মানে বহুত বেয়া হয়। অ' সেইকাৰণে মানে গাড়ী গুৰা আমাক লাগিব। কিন্তু যিমান খিনি লাগে, সেইখিনি চলাব পাৰে অ'। পাৰিলে মানে ভাল ন' আ য'ত মানে গাড়ী নহ'লেও চলি যায় সেইবিলাকত মানে গাড়ী নোহোৱাকে আমি ব্যৱহাৰ উম মানে বেলেগ বস্তু চাইকেল বা খোজকাঢ়ি আমি তে-তেনেকৈ যাব চেষ্টা কৰিব লাগিব। আৰু ম সেই কাৰখানা বিলাক ন' যোন বস্তুবিলাক মানে আমাৰ কাৰণে নচলালেও হৈ যায় সেইবিলাক--সেইবিলাক বস্তু মানে আমি নচ যদি নচলাকে তেতিয়াহ'লে আ কাৰখানা উম মানে বন্ধ হৈয়ে যাব ন'? আৰু যিটোক উম, কাৰখানাৰ পৰা ওলোৱা পানী, গেছ এইবোৰ মানে, নদী এইবিলাক লেতেৰা কৰি পেলালে। সেইকাৰণে মানে এতিয়া আঁ--বেয়া হৈ গ'ল বুলি ক'ব লাগিব আৰু ন '? এ এটা চাইডত চালে ভাল, এটা চাইডত চালে মানে বেয়া। সেইখিনি মানে উম আঁ--এতিয়া আ চাব পৰা হৈ গ'ল। দেখো দেখিব লগা হৈ গ'ল। ত' মানে প্লাছ ষ্টিক ন'? প্লাষ্টিক আমাৰ কাৰণে বেয়া। মানে এইটো যেতিয়া আমি পুৰি পেলাওঁ তেতিয়া উম যো--যোনটো ধোঁৱা ওলাই ন' এইটো আ মানে আমাৰ বতাহখিনি বেয়া কৰি দিয়ে। আৰু যদি আমি এনেই পেলাই দিওঁ তেতিয়া হ'লে আমিটো মানে উম পচি নোযোৱা এট্ এটা বস্তু হয় ন '। তাতে মানে মাটিৰ যিটো খাৰবোৰ থাকে। মাটিবিলাক মানে বেয়া কৰি পেলোৱাৰ সেইবোৰ বস্তু হয়। সেইটো কাৰণে মানে উম, যিটো প্লাষ্টিক আমি ব্যৱহাৰ নকৰাই ভাল। যদি আমি অ' আগৰ নিচিনাকে ন ' বেলেগ বেলেগ বস্ স্তুবান নিজৰ কাপোৰৰ মোনাবোৰ যেনেকৈ বনাই লৈছিলে। এতিয়া মানে সেইবোৰ বনাই ল'ব পাৰে। যোনবিলাক বস্তু আমি মানে উম আঁ পুৰণা হোৱা পিছত মানে জ্বলাই দিব পাৰো বা পেলাবও পাৰো আঁ যোনটো বস্তু মানে আমাৰ বতাহ বেয়া নকৰে আমাৰ মাটি বেয়া নকৰে তেনেকুৱা বস্তু আমি ইউজ কৰিব পাৰোঁ, উম ব্যৱহাৰ কৰিব পাৰোঁ আপোনাৰ- অ' হিচাপত মানে। কি কি তে--আ আমাৰ মাজত মানে প্ৰকৃতি বিলাকক বেয়া কৰা হয় - অঁ হয় আছে আৰু। অ', কেনেকৈ সেইবিলাক বচাব পাৰিব আপুনি কিবা অঁ, নিজৰ ৰাইড ক'ব পাৰিব আপুনি? কিবা ক'ব লগা আছে যদি।
অঁ, হয় এইটো বাৰু নেচাৰেল। আপুনি অলপ আগতে কৈছিলে যে এটা বাচুদাৰ থাকে সেইকাৰণে তেনেকুৱা কৰাব লাগে। তেনেকুৱা আপোনালৈ ধন্যবাদ থাক্ ধন্যবাদ থাকিল যে মোক বুজাই দিয়াৰ কাৰণে। এতিয়া আপুনি বা মোক মই ক'ব বিচাৰিছোঁ যে আপুনি ক'লে যে যে আমাৰ প্ৰকতি বিলাক কেনেকুৱা বাচিব ৰখাব লাগে। হয় নে নহয়? তেনেকা আমি কৰি মানে গছ- গছনি কটাৰ পৰা অলপমান দূৰত থাকিব লাগিব। যেনেহেন আমি দশডাল কৰিছিলোঁ এক দিনত এতিয়া দুইডাল, তিনডাল কাটি কেনে দশডাল ৰুব লাগে। নহয় জানো? গছ-গছ গছনিক এতিয়া আমি ইয়াত বেপাৰ কৰাটোৱে দেখা পাইছোঁ। আগৰ দিনত মানে এইটো বেপাৰ কৰা নাছিল। বেপাৰ বেয়া কাৰণে সেইফালে আমাৰ প্ৰকৃতিৰ বহুত লতেৰা হৈ আছিল নহয় জানো? যিদিনা আমি আহ যিয়ে বৰষুণ দিব লাগছে ন। কিন্তু বৰষুণ দিয়া নাই যে ৰ'দে দি আছে নহয় জানো, সেইকাৰণে মানে - ত গৰমত বহুত টানছে আছে ফেনৰ তলত আজিকালি নহ'লে নহয়। বা বিচনী, বিচি লৈ পেলাই আমি সেই কাৰণে মানে আমাৰ সমাজত মানে - হৈ আছে এতিয়া, বৰ্তমান এতিয়া কব গিলি আমাৰ - যি গাড়ী চলাই গাড়ী চলোৱা সেই গাড়ী চলাওঁতে লাগে আমাৰ তেল। তেলৰ চোৱা হৈ আছে সেই তেলৰ তেল ভৰাই পিনে আমি গাড়ী চলাও। সেই গাড়ী চলাৰ - সেই ফলত যে ধুৱা উলায় এই ধুৱাৰ গাড়ী অনবৰতে অলপমান মানে - ধুৱা হোৱাৰ কাৰণে মানে বহুত প্ৰব্লেম হৈ আছে বহু মানে বেমাৰ আজাৰ হৈ আছে। এ গছ গছনি কটাৰ কি কয় মানুক - সেইকাৰণে সেই আমি গছ গছনিক- উশাহ-নিশাহ ল‌ওতে অক্সিজেন গেছ লব লগা নহয় জানো অক্সিজন গছটো মানে কম পৰিমাণ পোৱা হৈ গ'ল। মানে আমি গছ গছনি কটা কাটাৰ পৰা মানে কম পোৱা হৈ গ'ল। তাৰ কাৰণে মানুহ কেইটা মানে বেছিদিন - আহ থাকিব কাৰণে এতিয়া তাৰ মানে টাইমে নাপাওঁ বা সোনকালে মৰি যায় মানে আগৰ দিনতো এনেকা নাছিল - তেতিয়া আগৰ দিনত একশ পা পাৰ হৈ - মানে মৰাত নাছিল যে ভালকে খোজ কাঢ়ি বা- তাৰ পৰা আছেই যে আজিকালি মানে ষাঠি সত্তৰ বছৰতে মানে বুঢ়া হৈ যায় মানুহ। হয় জানো? যেনেকুৱা বহুত দেখা পাই আছে যেনেকে আমি কল কাৰখানা- বা ইটা ফেক্টিৰি ইটা ফেক্টিত - ইটাটো বনাই কেনে আমি যি ধোঁৱা উলায় সেই ধোঁৱা পৰা বহুত- লেতেৰা সেই আমাৰ কাৰ্বন ডাইঅক্সাইড আহ বা- অক্সিজেন সেইকাৰণে মিক্স হৈ থাকে, তাৰ মানে মানুহ কেইটাৰ বহুত - তাৰ পাছত বেমাৰ হব। বেমাৰ আজাৰ বেছি হৈ আছে নহয় জানো, সেই কাৰণ আমি- আমি যে- অক্সিজেন লৈ কেনে কাৰ্বন ডাইক্সাই ওলাই দিয়ে নহয় জানো, এই ওলাই দিয়াতো মানে- গছ গছনি কেইটাই লোৱা আছিল যে গছ গছনি কেইটা মানে কাৰ্বন ডাইঅক্সাইড টো লয়। তাৰপিছত এতিয়া মানে গছ গছনি নাইকীয়া হৈ কাৰণে নাইকিয়া হৈ যোৱাত - কাৰণে মানে এতিয়া অ প্ৰকৃতিক মানে এতিয়া মিক্স হৈ আছে তাৰ কাৰণে মানে মানুহে- আৰু পালে মানে বেমাৰ আজাৰ টো বেছি হৈ আছে নহয় জানো
উম।
আমাৰ ডাঙৰ ডাঙৰ ফেক্টৰী ইমান মানে কম পৰিমণে ব্যৱহাৰ কৰিব লাগে আমাৰ কেতিয়াবা বজাৰত গলে বা ভাত বনাব লাগিলে বা- কিবা অত থাকিলে মানে আমাৰ পলিথিন টো ইউজ কৰা দেখা পাওঁ ব্যৱহাৰ - কৰা নহয় জানো, তাৰ মানে - প্লাষ্টিকটো আ ব্যৱহাৰ নকৰে। আ নকৰাকে মানে আমিটো বহি ব্যৱহাৰ কৰিব পাৰি নহয় জানো?
উম।
এই বহি বা পাটৰে কাগজ বা এনেকা বস্তুটো মানে প্লাষ্টিকৰ বস্তুযোৰ ব্যৱহাৰ নকৰাটো মানে এনেকুৱা বস্তু ব্যৱহাৰ কৰিব কাৰণে মই মই বিচাৰো আৰু এনেকুৱা ত বস্তুটো ব্যৱহাৰ কৰিব কাৰণে তেনেহলে আমি বহুত কথা দনাত আছে এতিয়া মোৰ এতিয়াতো আমি কবাত গেলে যে আমাৰ বা গোটাই এনেকা ত মই এতিয়া ভাতেই লৈ আছোঁ এ বা কোম্পানীৰ ভিতৰত উম নহয় জানো? আগৰ দিনত এনেকা এ লৈ যোৱা নাছিল আৰু ইয়াৰ কাৰণে আমাৰ কিবা কিবি টা ইম মতে প আছিল বা আমবলাক কম সময়ত এতিয়া এইফালে বান্ধ এইফালে বান বান্ধি কেনে বেলেগ চাইডে পানীতো আহ যাবাতে কেনে মানে মাছ ধৰা হয় তেন বা ভনি ভূমিকম্পটো বেছি ডাঙাৰ চে ডাঙাৰ আহা আহা হৈ যায় সেইটো মানে গছ - গছনি কাটৰ পৰাই হৈ আছে মানে বহুত মানে আমাৰ পুখুৰী মানে বহুত লেতেৰা চে লেতেৰা হৈ আছে এইটো মানে মানুহে কৰা বোলে আমি
উম, উম উম উম উম হয় এতিয়া আমাৰ টাইম টাইমো হৈ গ'ল ন এতিয়া।
হয় হয় তাৰপিছত টাইমো হৈ গল যে আপোনাৰ লগৰ কথ থা পাতি কিনে আহ বহুত আহ ভাল পাইছো যে আপুনি মোক ইমানখিনি টাইম দিলে বা আপুনি মোক ইমানখিনি বুজাই দিলে কাৰণে আপোনাক মই মৰমত শুভেচ্ছা জনালো।
অঁ অঁ দে।